হেল্ল'? অ' শুনিছোঁ। কি খবৰ তোমাৰ?
মোৰ ভালেই। তোমাৰ?
অ' মোৰো ভালে দিয়া।
অ' আজি কি কৰিছা পিছে?
আজি এতিয়া এনেই আছোঁ। তুমি?
অ' মওঁ এনেই আছো এতিয়া বৰ্তমান।
অঁ, অঁ বাকী চাহ তাহ খালা?
অ' খালো দিয়া। তুমি?
অঁ ময়ো খালোঁ।
অ' ব'লা আজিৰ দিনটো কথা পাতো ব'লা।
অ', অ' মই আজিৰ দিনতটো বিশেষ কৰা নাই। ৰাতিপুৱাই উঠি গাটো ধুইয়ে কম্পিউটাৰ ক্লাছত গ'লো তাৰ তাৰ পিছত আজি আকৌ পাপাই নিব গ'ল তাৰপিছত বেকগ্ৰাউণ্ড টো কাৰণে চৰি দে।
অ', অ' একো নাই
তাৰ পিছত ঘৰ আহি ভাত খালো অলপমান টোপনি মাৰিলো উঠিলো সেয়াই মোৰ আজি দিনটো। তোমাৰ?
অ' মই সেনেকে উঠিলো মানে দেৰি দেৰি হৈছে আজি উঠাতে অলপ
অ'
উঠিছো তাৰপিছতে ভাত চ উঠি কিনো মই মুখ চুখ ধুই ফ্ৰেছ হ'লো। ফ্ৰেছ হ পিছত মুখ চুখ ধুই কিনে কিবা খালো অলপমানান চাহ তাহ খালো তাৰপিছত খাই কিনে এনেই অলপ ফোন চন চাই আছিলো আৰু ৰিল চিল। তাৰ পিছত ৰিল চিল চাই কিনে অলপ ব্ৰেকফাষ্ট কৰিলো আৰু ব্ৰেকফাষ্টত ব্ৰেদ সেনেকে খালো তাৰ পিছত গা চা ধুই কিন্তু অকমান গাতটো ভাল লাগি থকা নাছিল তাপছত শুই গলো তাৰপিছত শুই যোৱাৰ পিছত আকৌ দুপৰীয়া ভাত খালো সেনেকে। ভাত চাত খাই অকনমান টোপনি গল টোপনি যাই উ উঠিলোঁ তাৰপিছ আকৌ চাহ তাহ খালো তাৰপিছত এনে অলপ খোজ কাঢ়িব ওলাই গলো বা বাহিৰত তাৰপিছত এতিয়া ভাবিলো আৰু তোমাৰ লগত বহুত দিন কথা প পতা নাই সেইকাৰণে কথা পাতিলো আৰু।
অ', মই আকৌ ভাবিছিলো এই তোমাৰ কিবা হ'ল। বহুতদিন হেৰি খবৰো নাই।
বাকি আজি আজি কি খালা ভাত?
আজি মই ৰবা কি খালো হেৰি দালি দালি ভাতে খালো তুমি?
অ', অ' মইও সেনেকে দালি ভাতে খালো দালি ভাত চ চবজি সেনেকে দালিটো খাওঁ আৰু। আগতেতো মই দালি খাবলৈ বহুত বেয়া পাইছিলো।
মোক আকৌ স্পেচিয়েল দালি লাগে আকৌ।
হয় নেকি মানে কি দালি ভাল পোৱা তুমি খাই?
মইে ভালতো চবে পাওঁ কিন্তু মচুৰ দালিটো অলপ বেছি ভাল পাওঁ।
অঁ', অঁ', আৰু এইটো ডাল খাই পাইছনে এইটো কি কয় মাটিৰ দাইল?
অ', সেইটো সেইটোও দালি হেৰি মোৰ মাৰ ফেভৰেট হয়। মোৰো ফেভাৰেট হৈ দিয়াচোন আহ তুমি অ', তুমি কোনটো দালি ভাল পোৱা?
অ', মই সেইটো কি কয় বুটৰ দাইলটো খাই ভাল লাগে মোৰ। বুটছে বুটৰ দাইল অ', বুটৰ দাইল। অ', বুটৰ দাইল টো খাই ভাল লাগে তাৰপিছত মচুৰ মগু সেনেকে খাই ভাল লাগে আৰু।
অ', অ', মোৰ ধৰত দালি হলেই হ'ল আৰু।
অ', দালি খালে হ'ল দালি আৰু আলু আলুটো থাকিলে আহ কি ভাল লাগে ন!
মোৰ তো আলু ফেভৰেট হয়।
উম, আলু পিটিকা খায়ো ভাল লাগে।
আলু পি পিটিকা আলু ভাজি আলু চপ। আলু চপ।
অ', বাপৰে আলু চা অ', আলু চা তাতে চচ দিয়ে ন?
অ', আলু চাত নৰমেল ভাল নালাগে। জলা স্পাইছি স্পাইচি ভাল লাগে।
তাকে আল আলু একদম যে আলু ফ্ৰাই যে বনালে যে একদম ডিপ ফ্ৰাই কৰিছেো তাতে যে একদম জ্বলা কে বনাই আহ কি মজা লাগে খাই।
মোৰ মুখৰ পৰা পানীয়ে ওলালে।
তাকে আৰু তকে আৰু অ', ভাল লাগে আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট কি খোৱা তুমি?
মই ভাতে খাওঁ ৰাতিপুৱা। ভাতে খালো ভাত ভাত আম আৰু আৰু আৰু কি আ অ', আলু পিটিকা অ', আলুটো থাকিবই।
অ সেইটোতো মানে ৰাতিপুৱা সেনেকুৱা হালকা খালে ভাল লাগে আৰু
অ অ তুমি কি ক'লা ৰাতিপুৱা
গ উঠে চটা হলে তাৰপিছ খাই কিনে মইো সেনেকে খালওঁ আলু ভাত স সেনেকে খাও ৰাতিপুৱা তোক তাৰ পিছত আৰুি দুপৰীয়া আৰু তেল দিয়া বস্তু খাওঁ আৰু
অ দীপৰীয়া আমাৰ তেল বস্তু হয় ৰাতি কিন্তু এতিয়া মাৰ মৰজি ৰাতি ৰাতি যদি মায়ে মাৰ মনটো ভাল লাগিল তেতিয়াহ'লে আৰু হেৰি কি ব আঞ্জা ৰান্ধিব আৰু যদি আৰু যদি মনটো হেৰি কি বুলি বেছি ভাল নহয় তেল নিমখ দিয়া ভাত দিব আৰু যদি একেবাৰে হেলা লাগি আছে তেতিয়াহ'লে ৰুটি ৰান্ধিব
অ মানে তুমি ৰাতি ৰুতি খুৱোৱা
কেতিয়াবা কেতিয়াবা খাওঁ এতিয়া মাৰ যেতিয়া মানে আমনি লাগি থাকে বেছিকে তেতিয়া মায়ে ৰুটি বনায়
অ আচ্ছা আচ্ছা মই ৰুটি এনে খাই ভালে পাৰ ৰুটিৰ লগত চাহ খাই ভাল লাগে ডুবাই ডুবাই
অ ৰুটিৰ লগত চাহ খাই আকৌ মই ভাল নাপাওঁ মোক আৰু ভাজি এখন লাগে ৰুটিৰ লগত
অ মোক আকৌ ৰুটি ভাল নালাগে জানা খাই অ মোক কিবা ভ কিন্তু ভাল নালাগে মানে কি চব্জি লৈ ভাল নালাগে কিন্তু ৰুটিত যে বাটাৰ চাটাৰ লগাই দিলে মোৰ মজা লাগে খাই চিকানটিংৰু উম
ম মই আকৌ শুকান ৰুটিত বেছি পুৰি পিহেৰি ভাল পাওঁ অ অ প পৰিৰ লগত হেৰি পুৰি চিহৰ লগত হ'লেও হেৰি যে ভাজিৰ লগত খালেও ভাল লাগে আচাৰৰ লগত খালেও ভাল লাগে যিহৰ লগত নাখালেও ভালে লাগে পুৰি খালে
ভাল লাগে
অ এ বাকী
আৰু ৰাতিয়ে কি খাবা
ৰাতি এতিয়া মায়ে মায়েহে জানিব কি বনাই তুমি কি খাবা
ক অ অ ৰাতি আমাৰ বা কি বনায় এতিয়া কিবা বনাব চাগে এনে আলু চালু এনেকে।
অ আলু
আ -আমাৰ মাংস মাছ চলে বাট বহুত কম চলে আৰু মাংস মানে চানডে থাকেই আৰু আমাৰ।
অ মানে আজি মাংস আছে।
আজি নাই আজি নাই ৰ'বা আজি আজিতো শনিবাৰ নেকি অঁ।
অ আজি শনিবাৰ অ অ অ মই আকৌ ৰবিবাৰ বুলি ভাবি আছিলো।
অ তাকে
আমাৰ আকৌ মাহত এদিন বা দুদিন
উম
মাংস কিন্তু মাছ টো চলে মাছটো মাহত চাৰি দিন মান চলে।
অ মানে মাছ খাই ভাল পায় আৰু তোমালোকৰ ঘৰতে।
অ হিন্দু মই মাংস
মানে মাছ কোনটো মাছ খোৱা বেছিকে সৰু মাছটো খানে ডাঙৰ মাছ।
এ চবে মাছ খাওঁ আমাৰ মায়ে সৰু মাছটো ভাল পায় পাপাই হেৰি পাপাই কোনটো বা ভাল পায় পাপা সৰু মাছ ভাল পায়, মই সেই কণী থকা আৰু হেৰি কটা নোহোৱা মাছ ভাল পাওঁ।
অ, সেইটো ন মানে ৰৌ মাছ পি-পিচ মাছবোৰ যে থাক
অঁ, অ, এই কিবা এটা আছে পাঙাল মাছ নে কি। কিবা এটা নাম শুনিছো ৰব পাঙাল মাছ নে কি। চালানী নহয় লোকেলে।
অ, আচ্ছা-আচ্ছা কি হয় এইটো?
কিবা মাছ মইও নাজানো মানে।
অ, অ, আচ্ছা ঠিকেই আছে। দিয়া নহ'লে আজিৰ কাৰণে এইখিনিয়ে ন।
অ, অ, হ'ব দিয়া।
অ, ঠিক আছে, পিছত আমি বেলেগ টপিকত কথা পাতিম দিয়া।
অ, অ, অ।
দিয়া।